হেল্ল'। হেল্ল'। শুনি পাইছোনে?
উম পাইছোঁ পাইছোঁ পাইছোঁ পাইছোঁ। তুমি পাইছা নাই?
অ কি কৰি আছা। পাইছোঁ এতিয়া পাইছোঁ। কি কৰি আছা? মইও এই ভাত খাই মাত্ৰ বাগৰ দিছোঁ আৰু। তুমি খালা ভাত?
নাই মই বনাইহে আছোঁ।
অ তুমিয়ে বনোৱা নেকি?
অ' আজি মা নাই মানে।
অ'। তাকেনেে তুমি ফাৰ্মিং কৰিব খোজা নোখোজা।
মই খুজো বাৰু মই তাকে সেইটোৱে কৰিম বুলি ভাবি আছো ফাৰ্মিংটোৱে।
আচ্ছা এনে কি ফাৰ্মিং কৰা মানে ভাবি আছা? মানে আমাৰ ঘৰত হাঁহ আৰু মুৰ্গীৰ আছে বাৰু বৰ্তমান। হাঁহ মুৰ্গী মাছ ওলাই থাকে মাজে- মাজে মৌ চলাও। মানে কি লোকেল যিটো হাঁহ আৰু মুৰ্গী থাকে ন সেইটো মানে ইমান সাটনি নাথাকে। এতিয়া ধৰা ব্ৰইলাৰ ফাৰ্ম খুলিবলৈ হলেতো বহুত অলপ খাটনি লাগিব। গঁডৰালৰ পৰা আদি কৰি দানাৰ পৰা আদি কৰি বহুত অ, ত সেইকাৰণে মানে এতিয়ালৈকে ব্ৰইলাৰ খোলা নাই। হাঁহ আৰু মুৰ্গীয়ে ঘৰত পুহি আছো বৰ্তমান গঁৰা়ল বান্ধি পেলাই।
অ' ঠিক আছে।
তুমি এনেই হাঁহ, মুৰ্গী মুৰ্গী আপোনাৰ আছে এতিয়া সাতটা আঠটা আছে এতিয়া পি পোৱালি দিছে আঠটা দছটাকে দিছে। তাৰপিছত এতিয়া মানে বাকী চলি আছে বাৰু এই হাঁহহে এতিয়া অলপ মানে দানা মানে এইয়া ঘৰতে চাউল ধান তাৰপিছত ভাতবিলাক। সৰু পোৱালি বিলাকে এৰে সেইবিলাকে দিয়া হয়। তাৰপিছত এনেকে চলি আছে আৰু তুমি এনে হাঁহ, মুৰ্গী পালন কৰিম বুলি ভাবিছা নেকি ইন ফিউচাৰ।
মই তোমাৰ সা সামগ্ৰী কৰা নাই বাৰু কিন্তু মই কৰিছো মাছৰ তাৰমানে আমাৰ ঘৰৰ ওচৰতে পুখুৰী এটা আছে।
উম,
পুখুৰীতটো তোমাৰ মাছ পোহা আছে মানে তাতে পুহু আৰু মই।
আচ্ছা কি, কি মাছ বিচাৰা তাতে
তাতে বৰালি দিয়া আছে ৰৌ দিয়া আছে মিৰিকা দিয়া আছে।
অ ',
আৰু - আৰু কিবা কিবি মাছ দিছে দেউতাও পিছে মানে মই ইমান বিশেষ মই লাগিছো সিহঁত মানে ফাৰ্ষ্ট টাইম। উম, দুইটাই মিলি মানে কৰো আৰু।
ঠিকে আছে বাৰু কিমান বিঘা মান হ'ব পুখুৰীটোক।
তোমাৰ দেৰ বিঘা মানত দেৰ বিঘা মান হৈ যাব।
অ, তেনেহলে ঠিকে আছে তোমাৰ এতিয়াতো পানীৰ এতিয়া ছিজন ন'। এনেই বাৰমাহে পানী থাকে নে পুখুৰীটোত। অ' তেতিয়াহ'লে ভালেই অলপ মানে তাত উই-উই পৰাকৈ। মানে উৰ পানী যিটো আহে ন সেইটো থাকাকে থাকিব লাগে। অ, বেছিকে মানে বোকা হ'ব লাগে আৰু তাত কিবা বাঁহৰতল আছে নাই এনেই গছ-গছনি আছে নাই পাৰে
তম তোমাৰ অ, তাৰমানে এ এনে পাৰে। বা আছে তাৰ চাইডতে আমাৰ ঘৰটোৱে আছে।
আচ্ছা, আচ্ছা ঠিকে আছে মানে পুখুৰীটো মানে ছায়া পৰা হ'ব লাগে, যাতে মানে মাছখিনি গৰম নাপায়। পায় আৰু ইমান, গৰম গৰম দিনতো গৰম পাবই। তথাপি মানে অলপ হলেও সকাহ পায়, যাতে বাঁহ গছ মানে পাৰে-পাৰে থাকিব লাগে আৰু মই
হয়, তোমাৰ কথাটো বুজি পাইছোঁ বাৰু মই।
তো বাকী এতিয়া
বাকী তোমাৰ এতিয়া এই দুমাহ মান হৈছে মাছ দিয়া আৰু এই সিদিনাখন তোমাৰ ঔষধ দিলে দেতাই
আচ্ছা, এনে কি কি ঔষধ ইউজ কৰা তাত
ঔষধ তো তোমাৰ কি কি ঔষধ মই দেউতাই দেউতাইাহে জানিব মানে দেউতাই দিছেতো মই ইমান মইবাৰ ফাৰ্ষ্টটাইম তোমাক কৈছে কৰিছো বুলি
বিশেষকে মই নাজানিম মানে। মই তোমাক তেওঁক সুধি জনাম বাৰু পিছত।
হয়, হয়, কি বাৰু মানে কিবা বস্তা এটা বান্ধি দিয়া হ'ল
নহয় - নহয়, কিবা দে কিবা অ পানীত মিলাই কিবা এ গোলপীয়া ৰঙৰ কিবা পানী এটা মানে দিছে তাত মানে মানে পানীটো চাফা হ'বলৈ আৰু কিবা ঔষদ এটা দিছে এইটো দেউতা হে অ' - অ', মানে পানীটো- পানীটো স তুমি চাফা চাফাটো কৰিব নোৱাৰা এইটোৰ কাৰণে তাত কিবা ঔষদ আৰু ধৰি লওক কিবা বেয়া বস্তু যদিও পৰিছে তাত নাইকিয়া হৈ যায় আৰু
পাইছোঁ, বুজি পাইছোঁ, আচ্ছা, আচ্ছা, ঠিকে আছে তেনেহ'লে ঠিক মানে এই দেউতাই কৰা কিমান বছৰ হ'ল? যোৱা বছৰ মানে তাৰ দুবছৰ আগত প
দেউতা বিয়া নপতাৰ পৰাই কৰি আছে।
আচ্ছা তাৰমানে এইটো পুৰণি ব্য ব্যয়ৱসায় আৰু ন। অ', তোমাৰ কাৰণে নতুন এক্সপেৰিয়ন্ঞ্চ হ'ব পাৰে দেউতাৰ কাৰণে অলপ হলেওঁ পুৰণিও। অ', ঠিকে আছে কিবা এটাতো কৰিবই লাগিব ব্যৱসায় লাইনতটো বহুত ভাল আজিকালি অ',। ব্যৱসায় এটা যদি ডেভেলপ কৰিব পৰা তেনেহলে চৰকাৰী গভৰ্ণনমেন্ত কম্পিটটিভ এক্সম দি দি ভাগৰি কৰা দৰকাৰও নাই জৱ বিচাৰি, বিচাৰি হাবাথুৰি খোৱা দ
সেইটোৱে - সেইটোৱে অ'। আজিকালি এটা জব পাবলৈ হলে বহুত কষ্ট, বহুত কষ্ট কৰিব লাগে। উম, লাখ, লাখ কম্পিটিশন তুমি ক'ত
সেইয়াই। সেইকাৰণে মানে অলপ ব্যৱসায় যদি ভালকে নিজৰ ব্যৱসায় এটা ডেভেলপ কৰিব পাৰো নিজৰ মানে চেকিউৰ্দ বুলি ক'ব পাৰো আৰু এই ব্যৱসায়ত বাৰু প্ৰফিট লছ থাকেই ন।
সেইটো হয় সেইটো তুমি ব্যৱসায় কৰা মানুহে সটো তুমি এইটো নিজে কৰিব জানিবই লাগিব যে আজি প্ৰফিট হ'লেও তোমাৰ প্ৰফিট লোকচান হলেও তোমাৰ লোকচান হয় নে
অ', হা অ', কবলৈ নাই কাৰো অ',। এবাৰ আহিব ধেৰ
অ', আহিলে তোমাৰ অ', সৰহকে আহিলেতো তোমাৰ লোকচান হলে বাৰু তোমাৰ কিন্তু সৰহকৈ আহিলেও তোমাৰেই হ'বতো বস্তুতটো
আহ, হা, হা,
তেনেকুৱা ধৰণৰ কথা আৰু মানে ব্যয়ৱসায়ত মইতো ব্যৱসায়তটো বহুত বেছি ভাল পাওঁ মানে
অ', হয়, হয়, ময়ো ভাল পাওঁ বাৰু অ' এতিয়া বৰ্তমান সা-সামগ্ৰী কৰি আছোঁ আৰু ভৱিষ্যতে ভাবিছোঁ ব্ৰইলাৰ ফাৰ্ম এখন খুলিম বুলি ইন ফিউচাৰ।
অ', ব্ৰইলাৰ ফাৰ্মো তুমি যেনেকে কৈছা ব্ৰইলাৰ ফাৰ্মত অকমান কষ্ট হয়। কিন্তু কষ্ট হয়, কিন্তু কি তোমাৰ এতিয়া ব্ৰইলাৰটো পুতুক্কতে ডাঙৰ হয় চাবাচোন তুমি, চাব গ'লে। বেছি দিন নালাগে মানে। তোমাক সৰ- মানে বস্তু সৰহ - সৰহকৈ কিন্তু খুওৱা, সিহঁতে খালেটো পূৰা সোনকালকে ডাঙৰ হৈ যায় আৰু সেইটো সেইটো ক্ষেত্ৰত মানে তোমাৰ অলপ সোনকালকে ধৰি লও আ- আজিকালি কোম্পানী আণ্ডাৰতো কৰিব পাৰি সেইবিলাক। ৰেজিষ্টন কৰিব লাগে ধৰি লও তোমাৰ এতিয়া কিবা এটা হৈ গ লৈ ধৰি লও অকণমান বেকা এটাাতো থাকে
অ' ইনফুৰেঞ্চৰ দৰে আৰু সেইটোৱে ৰেজিষ্ট্ৰেচন কৰিব পাৰিলে নিজৰ ভাল। খালি সেইটো আৰু কোম্পানীৰ ফালৰ পৰা কোমতি আণ্ডাৰতে চলিব লাগি দিব। এতিয়া ধৰা নিজৰ বুলি ক'লে এটা
বেলেগ হ'ব অ' তো সেইটোতো বেলেগ। নিজৰটোতো নিজৰে আৰু কোনেও কব নোৱাৰে একো সেইটোত।
কোনো য কিবা ব কা ম য মৰাতটো হিচাপ দিব লাগিব কেনেকে মৰিলে পষ্ট মৰ্টম কৰিব আহিব
ধেৰ ধৰক ধেৰ কিবা কিবি কৰিব লাগে।
অ চাইছো ওচৰতে আছ মানে দাদাজনে কৰিছেতো তা পৰা অলপমান এক্সপ্লেইন লৈছো মই
উম ঠিকে আছে ঠিক আছে তুমি মোক কলা মই অলপ বুজি পালো তাৰ পৰা। আৰু তুমি কোৱাচোন বাৰু কি কি ধৰি লও তাত কিবা কিবা কিবি অসুবিধা থাকে নেকি বাৰু মোৰ কিন্তু, ব্ৰইলাৰ ফাৰ্মত তাতে মই ধৰি লও কৰিলে ধৰি লওক কি কিছুমান ভুল যতে নকৰো আৰু,
অ' নাই ন ব্ৰইলাৰ ফ মানে প্ৰথম কথা এতিয়া গঁৰালটো মজবুত হব লাগিব যাতে হাৱা সোমাই নপৰে ধৰক আৰু মানে মেক্সিমামত আপোনাৰ ওপৰখৰি অ নেট পুৰা ফ্ৰী থাকিব লাগিব হাৱা পোৱাকে আৰু তলৰ খিনি আপোনাৰ চাপ যাতে আহিব নোৱাৰে পোক পতংগ আহিব নোৱাৰে সেই খিনিও আমি চাম চম্ভিব লাগিব
উম।
তলত প মানে টটেলি নেটেৰে পৰা কভাৰ কৰিব লাগিব। তাৰ লগতে এতিয়া গৰম দিনতো ফেন একদম মাছ বি ইম্পৰ্টেন্ট আৰু ফেন লাগিবই তাত যদি ফেন নাই একম সদায় মৰি
উম ফেনটো লাগিবই ন'
লাগিবই আৰু বাকী দানা দিয়া বিলাক থাকিব এইবিলাক কি দানা এয়া আপোনাৰ দানা যিবিলাক দিয়ে ন' মেচিন বিলাক সেইবিলাক কি কয় নাজানো আচলতে ত সেইবিলাকো লাগে
দিব ন ম আমি নিজে কিনিব।
বোলে নিজে কৰিব খোজা তেতিয়াহ'লে কমপ্লিটলি তোমাৰ নিজৰ আহি যাব বাজেটৰ পৰা
ভালেই বাৰু দেই চিষ্টেমটো ন
অ' ভালেই কিন্তু সেইটো এতিয়া মানে ব্ৰইলাৰ সেইটোৱে ভাল ধৰক পঞ্চল্লিছ দিন ধৰা কিবাকে কষ্ট কৰি পেলাই ডাঙৰ কৰিলা তাৰ পিছত কোম্পানীক চঞ্জাই দিলা এতিয়া তোমাৰ মোটামুটি এটা এমাউণ্ট আহে আৰু
কম সময়ত মানে ভাল এমাউণ্ট এটা আহে আৰু
অ' এভাৰেজ, ধৰি লও চৈধ্য় হাজাৰকে মানে মাহত মানে কামানিটো ধৰি লৈছো আৰু
উম উম উম
চৈধ্য পোন্ধৰটাাৰ মাহত দৰমহা এটা আহে আৰু চব কাটি কুটি আৰু এতিয়া পঞ্চল্লিশ দিন পঞ্চল্লিশ দিনত সিহঁতৰ হৈ যায় বিশ পঁচিশ হাজাৰ টকা দৰমহা হয় আৰু
উম
মানে ব্ৰইলাৰ চাপ্লাইৰ লগতো কথা কেতিয়াবা অ' আনফৰ্চুনেটলি হৈ যায় তোমাৰ কিবা প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে ব্ৰইলাৰ সোপ মৰি যায়। তেনে ক্ষেত্ৰত কোম্পানীৰ মালিকজন
উম সেইটো হয় বাৰু একৌ ল ছ হলেতো আমাকতো ইমান হেৰি ন' কব কিন্তুও ক'ব যে লছটো হৈছে এইবাৰ পইচা চাগে কমাই দিব
অ তেনেকে অ হয় হয় সেইটোতো একদম সঁচা সিহঁতো এতিয়া দিব ন' খুজিব আৰু আৰু কিছুমানৰ বতৰ বিলাকো ঠাই যিখিনি তোমাৰ মাটি খিনিত কভাৰ কৰিব বগালখন বনাব ন সেই মাটিখিনি পৰিৱেশৰ লগতো কথাহে ডাঙৰ হয় নে নহয় কিছুমান গঁৰা়লটো পুৰা ধুনীয়াকে মজবুতকে বনাই দিয়। যি যি কভাৰ কৰিব লাগে চব কভাৰ কৰি দিয়ে বাট সেই তাৰ মাটি খিনিৰ কাৰণে মানে অলপ নজৰ লাগে নে কি নাজানো ৱসায়টোাউন হৈ যায় ব্ৰইলাৰিনিাঙৰ হ'ব নায় থেেকা হৈ থাকে কিু ম থাকে সৰুতে মৈ থাকে কিছুমান ডাঙৰেই হ'ব নাপায় ওৱান পইণ্ট ফাইভ কেজিৰ ওপৰ হ'বই নোপায়।
মানে অকল তোমাৰ গৰাটো বনালে নহব মানে তাত বহুত
অ' তাত চাবও লাগিব মানে কিছুমান
উম উম।
ওচৰত বেয়া চকু পৰিলেও হ'ল কিবা হৈ যায়।
উম আজিকালিতো মানুহৰ মুখটো অলপ সোনকালতেেই লাগে।
সোনকালে লাগে এ বো ধেৰ বইলাৰ পুহিছা তোমালোকে বুলি কলে চিষ
তেনেকুৱা ইনঞ্চিডেণ্ট বিলাক মানে সাৱধান হব লাগিব আৰু বাৰু তুমি ইন ফিউচাৰ যদি কৰা কব পাৰিবা মই বাৰু কৰিম অ' মই এটা ভাল এটা বাজেট এটা মিলাই লো তাৰ পিছত ভাবি ম দিয়া নিক ঠিক আছে তোমাল লগত কথা পাতি ভাল লাগিল হা
ভাল লাগে ভাল লে মোৰো ভাল লাগিল ঠিক আছে